অ, কোৱা?
তোৰ নামটো?
একচেলি, শুনা - শুনা একচেলি ইয়াৰ নিয়মমতে নাম - চাম কোৱা বা তোমাৰ পাৰ্চনেল হেৰিবোৰ দিয়া এলাও নাই।
সিদিনাখন মোক লগৰ যোনে মোক এড কৰিছিলে কৈছে নাম সুধিব পাৰি এতিয়া কথা পাতিব পাৰি বোলে।
নাই নাই নোৱাৰি, বাকী সোধা যে কি কৰিছা?
ঠিক আছে তুমি সোধা তোমাৰ ফালৰ পৰা মই এনঞ্চাৰ দিম।
ঠিক আছে তাকো কৰি কি আছে এতিয়া?
হে এনেই আছোঁ, তুমি?
ময়ো এনেই আছোঁ বাৰু, বাকী ভাত - পানী খালা?
খালো - খালো, তুমি খালা?
অহ খালো বাৰু, বাকী ভালে আছা?
আজোল আছো আছো, তুমি কি পঢ়ি আছা?
মই তোমাৰ আ এতিয়া তোমাৰ বি এ ফাচ ছেম।
অকে, অ অ, ঠিকে আছে ঠিকে আছে।
বাকী ঘৰত সকলোৱে ভালনে?
উম ভাল, তোমালোকৰ ভাল?
উম, ভাল ভাল ভাল।
অহ।
বাকী কি কয়? পঢ়া - পাতি কেনেকুৱা চলি আছে?
পঢ়া - পাতি ঠিক ঠাক আৰু বৰ্তমানত চামাৰ ভেকেচন চলি আছে।
উম হুম পঢ়িছে। বাকী তুমি এনে পঢ়ি ভাল পোৱা নে পঢ়ি ভাল পোৱা নে?
পঢ়ি, কিছুমান চাবজেক্ট লৈ ভাল লাগে কিছুমান চাবজেক্ট লৈ বেয়া লাগে।
আচ্ছা, সেইটো হয় বাৰু। আৰু মোৰ ধৰা তোমাৰ এতিয়া মেথছটো বেয়া লাগে। ছাইনছো, ছাইন্সটো বাৰু মেনেজ কৰি লওঁ মই কিবা এটা।
তুমি ছাইন্সৰ নেকি?
নহয়, মই আৰ্টছৰ।
অঁ, অ'কে অ'কে।
তুমি?
মই আ বি কম।
অ কমাৰ্চ, আচ্ছা আচ্ছা।
ঠিকে আছে বাৰু।
মেটচে বাৰু চবকে বিয়া দেখাই দিয়ে। মেটছ চবৰে টান পায়।
বাকী আজিকালি যে আমাৰ যিটো তোমাৰ ধৰা আজিকালি তোমাৰ যিটো শিক্ষা ব্যৱস্থা হৈছে তোমাৰ শিক্ষা আজিকালি আমি দুটা মাধ্যমে আমি গ্ৰহণ কৰিব পাৰো, তেনে ধৰা অফলাইন এণ্ড অনলাইন। তুমি এনেই কোনটো বেছি ভাল পোৱা? মানে তোমাৰ মতে কোনটো কৰিলে আমাৰ আমি নিজে লাভৱান হ'ব পাৰোঁ?
এইটো তোমাৰ ক'ব গ'লে এটা এজলৈকে অফলাইনতটো বেষ্ট হয়, আৰু এটা টাইমত তোমাৰ অনলাইনটো বেষ্ট বুলি ক'ব পাৰি, ধৰি লোৱা এতিয়া ডিগ্ৰীটো কমপ্লিট কৰি পেলাই তুমি কামতো সোমাব লাগে ঘৰৰ পৰিস্থিতিটো চাই পেলাই। যদি সেনেকুৱা থাকে কিছুমান জানাই ইমান ধনী ঘৰ কোনো নাথাকে, তেতিয়াহ'লে অ অনলাইনতটো বেষ্ট হয় ডিগ্ৰী কমপ্লিট কৰাৰ পিছত। তে তুমি জবো কৰিব পাৰা তুমি পঢ়াটো তুমি কণ্টিনিউ কৰি থাকিব পাৰা। আৰু যদি তোমাৰ ডিগ্ৰীৰ সময়ত তো বেষ্ট একদম মানে অফলাইন।
আচ্ছা। মানে ডিগ্ৰীৰ সময়ত ডিগ্ৰীৰ সময়ত বেষ্ট মানে তোমাৰ মতে অফলাইন ন'?
উম, অফলাইন, তোমাৰ মতে?
মোৰ মতেও মোৰ মতে মই চাৰিওফালে, আৰু মোৰ মতে মই ভাবো যে অহ, অফলাইনটো বেছি ভাল, চাৰিওফালে অকল ডিগ্ৰী বুলি নহয়, কাৰণ অনলাইনে আমাক বহুখিনি মানে ক্ষতি কৰে, কেনেধৰণৰ ক্ষতি কৰে জানানে? অনলাইনৰ ফলত মানে কি হৈছে তোমাৰ আমি ধৰা স্কুল কলেজ নাযাওঁ ঘৰতে বহি আমি ভাবোঁ যে, এ নাযাওঁ স্কুল আজি-আজি আজি-আজি ঘৰ পৰা ক্লাছ কৰিম, এনেকুৱা কিছুমান এনেকুৱা কিছুমান ধাৰণা হৈ যোৱাৰ ফলত আমি এলেুৱা হৈ পৰিছোঁ, নিজৰ বন্ধুবৰ্গ আজিকালি তুমি চাবা। আজিকালি ফ্ৰেণ্ড চাৰ্কেল বা তেনেকুৱা বন্ধু বৰ্গ নাথাকে, আজিকালি তোমাৰ চাৰিওফালে মানে চাৰিওফালে মানে তোমাৰ ইনষ্টাগ্ৰামত পাবা। বন্ধু তাৰপাছত ফেচবুকত পাবা বন্ধু। কোনোবাতো বোলে মুম্বাইৰ কোনোবাটো বোলে কি মান মই নিজে দেখিছো এইবোৰ উদাহৰণ ওচৰতে আছে বাৰু। ত' সেইবিলা হৈ গৈছে মানে এতিয়া, আগতে নাছিলে আগতে ঘৰৰ কাষত আম ঘৰৰ কাষৰ চোতালৰ জোনে আমাৰ বন্ধু কিন্তু, আজিকালি ঘৰৰ কাষত কোন আছে আমি নাজানোৱে ভালকে, নতুনকে যদি কোনোবা ভাড়া আছে আমি গমেই নাপাওঁ।
উম, সেইটো হয়, বাৰু কিন্তু অনলাইনটো সৰু পোৱালীৰ পৰা অনলাইন দিব নালাগে, অনলাইনটো বেষ্ট হয়, কিন্তুো তোমাৰ যিমানে তুমি বয়স যাই থাকিব সিমানে জানো তুমি কাম নকৰাকে কি অকল পঢ়িয়ে থাকিব পাৰিবা নেকি? যদি ঘৰৰ পৰি যদি ভাল তেতিয়াহ'লে পুৰা পঢ়ি থাকিব পাৰি টকা পইচা দি আছে ফেমিলিৰ ফালৰ পৰা পঢ়ি থকা আৰু উৰাই থাকা।
হম।
তুমাৰ যদি তুমি কিবা এটা কৰিব খুজিছা চব ফালৰ পৰা এক্সপিৰিয়েন্ঞ্চটো লাগিব লাগে ন'।
হয় ঠিক কৈছা।
সেইটো ফালে অনলাইনটো লাগে ভালকে
আ আৰু তুমি এইটোও ভাবানে যে, আমি অনলাইনতো কৰাৰ পৰা আমাৰ বহুখিনি দৃষ্টিশক্তিও আমি কৰ'বাত নহয় হেৰুৱাব লগা হৈছে।
অ সেইটো হয় বাৰু সেইটো নোহোৱা নহয়।
উম এতিয়া ধৰা ইডুকেশ্যন তোমাৰ আমাৰ চৰকাৰে বহুত ধৰণে বা আমাৰ ইডুকেশ্বন ছিষ্টেমটো বহুত ধৰণে কৰে যেনে ধৰা অগতানুগতিক শিক্ষা বা গতানুগতিক শিক্ষা যেনেকে ফৰ্মেল এডুকেশ্যন ফৰ্মেল এডুকেশ্বন এন ফৰ্মেল এডুকেশ্যন এতিয়া গোটেইকেইটাই শিক্ষাই ভাল বাৰু কাৰণ গোটেইকেইটা শিক্ষা এই কাৰণে ভাল আমি যে কওঁ শিক্ষাৰ কোনো বয়স নাথাকে আমি যেতিয়া ইচ্ছা তেতিয়া আমি শিক্ষা গ্ৰহণ কৰিব পাৰোঁ
উম উম উম
ত' সেইকাৰণ এনেকুৱা ক্ষেত্ৰত অ অগতানুগতিক শিক্ষা প্ৰতিষ্ঠানে বহু বহু ধৰণে হেল্প কৰে বা সহায় কৰে যেনে ধৰা তোমাৰ আমাৰ খানাপাৰাৰ পিনে আছে কে কে হেন্দিক। সন্দিকৈ ইউনিভাৰ্ছ অপেন ইউনিভাৰ্ছ হয় তেনেকুৱা তেনেকুৱা প্ৰতিষ্ঠানবোৰত আমাৰ বয়স যিমানেই ন নহওক কিয় যদি আমাৰ কিবা এটা কৰ্চ বা কিবা এটা আ হেৰি পঢ়িবলৈ মন তেনেকুৱা তেনেকুৱাবোৰ প্ৰতিষ্ঠানৰ জৰিয়তে আমি সেইখিনি বস্তু পঢ়িব পাৰো মানে
অ সেইটোও হয় বাৰু।
অ আৰু ধৰা অপেনত ললে আমাৰ কি লাভ হয় আপোন অ'পেনত ল'লে আমাৰ কি লাভ হয় মানে আমি ধৰা সময় ৰাহি হয় তাৰপৰা আমি অকল পৰীক্ষা দিব যা পৰীক্ষা দিব যাব লাগে তুমি যে কলা তুমি যে কলা। অ আ আমি অনলাইন কৰিলে আমি আমাৰ ঘৰৰ কাম মানে ঘৰৰ পৰিস্থিতি চাই আমি কিছুমান কামত আগভাগ ল'ব পাৰো।
সেটোতকেও তোমাৰ অপেনটো বেষ্ট হয়, অনলাইনত কৰি সেইটো যিটো অপেনটো বেষ্ট হয়। তোমাৰ তেতিয়া মানে অকল একজামটো দিব যোৱা বাকি তুমি কাম চাম কৰি থাকা।
উম
অনলাইনটো কিহৰ কাৰণে বেষ্ট হয় তুমি ফেমেলিটোক এৰি পেলাই দূৰত পঢ়িব কেতিয়াবা জানে বহুত কিবা ডিগ্ৰী কাৰনে দূৰতো যাব লগ এনেকোৱা হয় ত দূৰত পঢ়িব যোৱাত কৰি অনলাইন যদি তুমি ঘৰতে পাৰা সেইটো সেইটো কাৰণে ভাল কিন্তু দেই
অ মানে ধৰা এতিয়া ধৰা গাঁৱৰ এটা ল'ৰা মই কলো যে তোমাৰ গাঁৱৰ ল'ৰা এটা। গাঁৱতটো তোমাৰ ধৰা এতিয়া পি ডাব্লউ হওক বা এল এন হওক এনেকুৱা কিছুমান ইনষ্টিটিউচন নাই গাঁৱত।
নাই নাই আও।
কিন্তু গুৱাহাটীৰ কেইটাক মই দেখা পাওঁ গুৱাহাটীৰ কেইটা তোমাৰ পতকে চাইকেল লৈ যায়। পি ডব্লিউতে হওক বা কিবা পতকে সিহঁতে চাইকেল লৈ যাই কেনে ক্লাছটো কৰি গুচি আহে।
উম উম উম।
কিন্তু গাওঁৰ কেইটাইটো সেইখিনি নোৱাৰিব চাইকেল লৈ হওক বাত গাড়ীতে হওক সেনেকোৱা পচিবল নহব ত-তেনেকুৱা ক্ষেত্ৰত সিহঁতে ল'ব লাগে কিন্তু সিহঁতে সিহঁতে সিহঁতে সিহঁতে অনলাইন ল'ব লাগে।
গুৱাহাটীত ৰুম লৈ পেলাই থকাটো প্ৰব্লেম হয়। বহুতৰে সেতৰ ভাল।
হয় আৰু কি জানা আৰু মানে তোমাৰ অনলাইনত কি হয় অনলাইনত আমি এনেকোৱা এটা বিপদত পৰোঁ আ আ আ, মানে আ মোৰেই। চাপচ লেকচাৰ চাই আছো। টোৱেলভত যেতিয়া মই ছাৰ, চাই থাকিব আৰু। লে লে লেকচাৰটো মানে তোমাৰ ছেভেন আৱাৰৰ লেকচাৰ হাঁ এহ্ এহ। উ টো শুনিছানে?
শুনিছো। কোৱা, কোৱা।
অঁ। আহ মানে লেকচাৰ চাই আছো হাঁ। লেকচাৰ চাই থাকোঁতে কি হয় হে পতকে ইনষ্টাগ্ৰামৰ পৰা এটা নটিফিকেচন আহিল, পতকে হোৱাটছএপৰ পৰা এটা নটিফিকেচন আহিল। ইহ আহ তাৰপিছত আৰু তো তুমি আৰু সেইকেইদিন আৰু পঢ়া নহয় আৰু
অ, সেইটো হয় বাৰু কি অনলাইন ক্লাছ বিলাক তোমাৰ আহ্ আহ্ মানে একদম যে ক্লাছ আমি লকডাউনৰ মাজে ক্লাছ কৰিছিলো। লকডাউন দিয়াৰ টাইমত অনলাইন ক্লাছটো হৈছিলা চবৰে।
উম হুম।
লকডাউনৰ সময়ত ত সেই কেনেকুৱাকে ক্লাছ বিলাক হ'লে ভাল এতিয়া এই কিবা এটা ভিডিঅ' পঠাইছো এইটো চব ভালেই আৰু পঢ়িবা তেতিয়াহ'লে ব বে বেয়া হয় কাৰণ তোমাৰ টেলিভিছন আৰু তুমি সেইটোত কাটি ওলাই যাব পাৰা আৰু ক্লাছ তোমাৰ তোমাৰ অকমান সেইটো যোৱাটো প্ৰব্লেম আছে কিন্তু
ঠিট ঠিট, অঁ অ। হয় বাৰু। সি ই ই চু।
আৰু তুমি বাৰু এনে দেখিছানে? অপেনৰ ষ্টুডেণ্ট হওক বা এনেই তোমাৰ অ'পেনত যোৱা ষ্টুডেণ্ট কোনোবা।
কিছু
হা।
লিখিছো দিছো।
অ তোমাৰ ভইচটো ভালকে আহা নাই হা।
দেখিছো দেখিছো।
আচ্ছা, মোৰ মোৰ মানে এনে জানিবলৈ মন যায় আৰু আহ মানে আজিলৈকেতো মইতো অফ অপেনৰ পৰিৱেশটো পোৱা নাই দিয়াচোন ঠ ই ত হ'লেও মানে জানিব মন যায় যে তেওঁলোকৰ আচলতে তেওঁলোকৰ পৰিৱেশটোনো কেনেকুৱা। অকল এক্সাম দিব যাব লাগে তাতনো পতককে অকল এক্সামৰ দিনা কেনে কেনো এডজাষ্ট হৈ যায়। কাৰণ চোৱা আমি এতিয়া কলেজ স্কুল হওক আমি মানে গম পাওঁ এ এইটো ৰুমত একজা এক্সাম হব আনকি মানে ত আমি নিজে চিট মাৰিছিলো সৰুতে। উমহু, সেনেকুৱা দিনো গৈছে ত আমি মানে গম পাওঁ সেইটো। কিন্তু অপেনতো সিখিনি সিহঁতে নাপায় সি ই ই এদিনতে গৈ সিহঁতে তে এক্সামৰ দিনত গৈ কেনেকে সিমান খিনি মানে বস্তু কেচ কৰি লয় ইহ আহ এইটো কিন্তু বৰ আচৰিত কথা নহয় নে।
অ অ অ, ঘৰত এইখিনি মানে এই কৰিব পেলাই যায় চাগে এক্সাম যদি পেলাই যায় গুচি আহে সিহঁতে।
টুও উম উ উ।
আমি যেনেকেই এটা এক্সাম দিব লগত থাকো অকমান টাইম এক্সাম দি পেলাই লগৰ বিলাকৰ লগত টাইম স্পেণ্ট কৰো সেইটোও চাগে সিহঁত তে ফিল কৰিব নোৱাৰে।
ই সি ই ই ই উম নোৱাৰে বাতে। আৰু কিছুমানক একদম সৰুৰ পৰাই দি দিয়ে ধৰা অপেনত ই ই আহ আহ।
হয় বাৰু, এতিয়া সৰুৰ পৰা দিলে মানে কি এ হে হে। এক্সামত লগ পাই থাকে আৰু ৰিজাল চিনাকিটো হৈ যায় সেনেকে যদি নাম্বাৰ-চাম্বাৰ লোৱা আজিকালিতো জানাই মোবাইলৰ যুগ।
ন আ অ কি ক'বা আৰু সেইটো।
উমহু, তেনেকে সিহঁতে সেই বনাই লয় যেনেকে ইনষ্টাগ্ৰামতে এতিয়া কিমান কৰ পৰা ফ'ল' মাৰে। তেতিয়াই চিনাকি এটা হৈ যায়।
উম, অ অ মই তোমাক কলোৱে অলপ আগত। আমাৰে ঘৰখন লগ নহয় সিহঁতে সিহঁতৰ লগবিলাক দূৰত দূৰত।
অ।
কিন্তু সিহঁতে সৰু এইবাৰ মেট্ৰিক দিবহে চাগে কেইটা মানে চাগে নাইনত পঢ়ি আছে। মানে এনেকুৱা মানে।
আৰু এই ঘৰৰ কাষৰে তোমাক দেখিলে ৰাস্তাবিলাক তোমাৰ মামাত কিন্তু ইহঁতে কিন্তু ইনষ্টাগ্ৰামত তেনেকে ফল মাৰি দিয়ে।
অ। দেখা পাইছো ৰবা এইবিলাক মানে সিহঁতি ইনষ্টাগ্ৰামতো আছে কিছ বা আৰু ফেচবুকে আজিকালি বহুতে নচলায়। ফেচবুকতো বুলে কিবা বোলে ফেমিলি এপ বোলে ককা-আইতা, মাহা। মহা-মাহী, পেহা-পহী চব থাকে।
আজিও গৈছে চবে।
অ। আনকি ক্লাছ টেনৰ নাইন নাইনৰ ল'ৰা-ছোৱালী কেইটাও কয় এই ফেচবুক কোনে চলায়। তাত তাতে তাতে তাতে কৱা তাতে মহা আৰু মাহীযে যায় মই নাযাওঁ। এনেকুৱা হে মানে সেদক সেবিলাক বহুত আচৰিত। হা হা?
অ দিয়া দে ৰাখো বোলো ভাল লাগিলে কথা পাতি।
অ কথা পাতি ভাল লাগিল বাৰু কিন্তু মই ভাবো যে আমি এনেদৰে আমাৰ শিক্ষা ব্যৱস্থাটো আগুৱাই নিব লাগিব আৰু হয়েনে?
অ সেইটো হয় সেনেকে চবে লগ লগ লাগি পেলাই। এই চেয়া।